হেল্ল',
অ'
কি কৰিছ?
নাই এনে আছিলো ক।
ব্যয়স্ত আছ নেকি?
নাই -নাই
নাই এনেই মানে তোক সুধিব বিচাৰিছিলোঁ কি তোৰ ভৱিষ্যতৰ সপোন কিনো।
মোৰ ভৱিষ্যতৰ সপোন। আহ এই বিষয়টো সকলোৰে জীৱনৰ মানে বহুত গুৰুত্বপূৰ্ণ অংশ। আৰু মানে। সপোনৰ বিষয়ে ক'ব গ'লে মানে সপোন অবিহনে জীৱন মানে আধৰুৱা গতিকে সকলো মানুহৰে কিবা না কিবা এটা সপোন থাকে। আৰু মোৰ ভৱিষ্যতৰ সপোনো আছে সেনেদৰে আৰু সেয়া হৈছে মই মানে যাতে ভৱিষ্যতত এগৰাকী সফল আৰু সৎ ব্যক্তি হব পাৰো আৰু মই এনে এজন মানুহ হব বিচাৰো যাক সমাজে সন্মান কৰে।
খুবেই ভাল কথা এই সপোন কেতিয়াৰ পৰা দেখিবলৈ আৰম্ভ কৰিছিলি নু তই। হেল্ল'।
সৰুৰে পৰা মানে মই সদায় সফল মানুহৰ জীৱনৰ কাহিনী পঢ়িবলৈ বহুতেই ভাল পাইছিলো আৰু তেওঁলোকৰ যিবোৰ মানে কৰ্ম, পৰিশ্ৰম আৰু আত্মবিশ্বাস সেই। বোৰে মানে মোক বহুত অনুপ্ৰাণিত কৰিছিল আৰু মানে মই সেইবোৰ বস্তু দেখি মোৰ মনত খুবেই আনন্দ। গঢ়ি উঠিছিল সেইবাবে মই তেওঁলোকক সদায় মানে সন্মান কৰোঁ আৰু ময়ো তেওঁলোকৰ দৰে হ'ব বিচাৰো।
এনেটোৰ সফলতা লাভ কৰিবলৈ কি কি প্ৰয়োজন বুলি ভাব কচোন ক।
আৰু এবাৰ কচোন।
এনে মানে তই সফলতা লাভ কৰিবলৈ কি কি প্ৰয়োজন বুলি ভাব কচোন ক।
সফলতা লাভ কৰিবলৈ বহুত ধৰণৰ মানে বিভিন্ন ধৰণৰ বস্তুৰে প্ৰয়োজন হয় মোৰ মতে কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাস ধৈৰ্য এইবোৰ বস্তু এগ এজন মানুহৰ জীৱনত খুব প্ৰয়োজন যদিহে মানে সেই মানুহজন সফলতাৰ পথত যাব বিচাৰিছে।
বাকী এনে তই ভৱিষ্যতে কি পেচা বাচি ল'ব বিচাৰ
আহ মই এটা ভাল চাকৰি কৰিব বিচাৰিছো অথবা নিজকে মানে ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছো নিজৰ কিবা এটা কৰিম বুলি মই মানে ভাবিছো।
বাকীতো এনেই চাক। কৰি আৰু ব্যৱসায়। ঠাইৰ ভিতৰত কোনটো বেছি পচন্দ কৰচোন মানে তই কোনটো বেছি ভাল পাৱ কি মই এইটোৱে।
অ', দুয়টা তে অহ নিজৰ-নিজৰ সুবিধা আছে অসুবিধা আছে, কিন্তু যদি মই সুযোগ পাওঁ, মই নিজাকৈ ব্যয়ৱসায় আৰম্ভ কৰিবলৈ অধিক আগ্ৰহী। কিয়নো মানে সেইটো নিজৰ হব ন! নিজৰ ব্যয়ৱসায় এইটো সম্পূৰ্ণভাৱে মোৰ ওপৰত আহ নিৰ্ভৰ কৰিব। কিন্তু চাকৰি মই এনে অনুভৱ কৰো যে চাকৰি কৰিলে মানে মোৰ নিজস্বতা নিচিনা একো নাথাকিব, গতিকে মই ব্যৱসায়ত কৰিলে নিজৰ আগ্ৰহ আৰু নিজৰ পেচাবোৰ ভালদৰে কৰিব পাৰিম।
আচ্ছা বাকী তোৰ মানে চিন্তাটো একদম মানে সুন্দৰ চিন্তা আৰু। বাকীটোৰ এনে সপোন পূৰণ কৰিবলৈ এতিয়া কি কৰি আছো?
অহ, আহ মই মানে নিয়মিত ভাৱে পঢ়া-শুনা কৰি আছো আৰু নতুন-নতুন বিষয় শিকিবলৈ চেষ্টা কৰি আছো আৰু মোৰ যিবোৰ দক্ষতা সেইবোৰ মানে মই বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছো প্ৰতিদিনে যেনে মই নাচি ভাল পাওঁ, মই বেলেগ ধৰণৰ গ্ৰন্থ পঢ়ি ভাল পাওঁ আৰু বিভিন্ন ধৰণৰ এনে কৰ্ম যিবোৰ কৰিলে মই সফলতাৰ পথত ভালদৰে আগুৱাই যাব পাৰিম মই সেনে তেনেকুৱা বস্তুবোৰ মানে ভালদৰে শিকিবলৈ চেষ্টা কৰি আছো।
এনে পঢ়া শুনাৰ উপৰিও আৰু কি কৰিছ?
পঢ়া শুনাৰ উপৰিও যদি কিবা মানে কৰ্ম এনেধৰণৰ যিবোৰ মই কৰি আছো তেনে সেই সেইটো বিষয়ত কবলৈ গলে মানে মই সময়ৰ মূল্য বুজিবলৈ চেষ্টা কৰো, আহ আৰু সময় নষ্ট নকৰি কিবা উপযোগী কামত ব্যস্ত থাকিবলৈ মই চেষ্টা কৰি যাওঁ সদায়।
আৰু এনেই জীৱনত সফল হ'বলৈ কেৱল শিক্ষাত যথেষ্ট নেকি? তোৰ মতেই।
আহ মোৰ মতে শিক্ষাৰ লগতে ভাল আচৰণ আৰু স-সত্যৰ পথত চলা আৰু মানৱীয় গুণ এই সকলোবোৰ প্ৰয়োজন মানে। আহ আৰু কেৱল মানে মই এইটয়ে কব বিচাৰিছো যে সফল হবলৈ কেৱল শিক্ষা যথেষ্ট নহয়। নিজৰ আচৰণ নিজে কেনেধৰণে থাকে মানে মানুহ এজনে নিজৰ বয়ক্তিত্ব কেনেকে গঢ় তুলিব পাৰে এইবোৰ আটাইতকৈ প্ৰয়োজন এজন মানুহৰ জীৱনত।
মানে বাকী ভৱিষ্যতে তোৰ পৰিয়ালৰ বাবে কি কৰিম বুলি ভাবিছ?
আহ মই মোৰ পৰিয়ালক প্ৰথমতেতো মই মোৰ পৰিয়ালক সুখী ৰাখিব বিচাৰিছো আৰু তেওঁলোকৰ সকলো প্ৰয়োজন পূৰণ কৰিব বিচাৰিছো এইে মোৰ আশা মানে।
কি তোৰ মা দেউতাৰ বাবে কিবা বিশেষ সপোন আছে নেকি?
আহ আছে মই তেওঁলোকক গৌৰৱানিত কৰিব বিচাৰো আৰু তেওঁলোকে মোৰ বাবে যিখিনি কৰিছে এতিয়ালৈ মই সেইবোৰ মানে তেওঁলোকক ঘূৰাই দিব বিচাৰিছো। তেওঁলোকে বহুত ধৰণৰ ত্যাগ কৰিছে মোৰ বাবে। আৰু মই প্ৰতিদিন তেওঁলোকৰ ওচৰত কৃতজ্ঞতা আগবঢ়াও আৰু তেওঁলোকে মোৰ বাবে যিখিনি কৰিছে মই তেওঁলোকক সেই বস্তুখিনি মোৰ সফলতাৰে তেওঁলোকক প্ৰদান কৰিব বিচাৰিছোঁ।
বাকী এয়া শুনি খুবেই ভাল লাগিল দেই এইটোৰ মানে কথা কথাখিনিয়ে আৰু।
অ'-অ'।
বাকী এনে সমাজৰ বাবে তই কি কৰিব বিচাৰ?
সমাজৰ কথা কবলৈ গলে মই যিবোৰ আমাৰ সমাজত দৰিদ্ৰ আছে বা যিবোৰ অসহায় লোক আছে তেওঁলোকক মই সহায় কৰিব বিচাৰিম। কিয়নো তেওঁলোকে বহুত ভুগিব লগগীয়া হয় আহ খাদ্যৰ বাবে বা নিজে চলিবলৈ বাবে টকা পইচাৰ বহুত আহ এল পেচা কৰা হয় আৰু সমাজৰ বিভিন্ন এনেকুৱা মানুহ আছে যিবোৰে মানে তেওঁলোকক ইমান এটা গুৰুত্ব নিদিয়ে গতিকে মই সেই বস্তুবোৰ ঠিক কৰিবলৈ বিচাৰিম।
বাকীতো এনে ভৱিষ্যতে ভ্ৰমণ কৰাৰ সপোন আছে নেকি?
আহ আছে মানে বিশ্বতে ভ্ৰমণ কৰাৰ সপোনটো আছে আৰু মই ভাবো সকলোৰে থাকিব আহ মই ভাৰতৰ বিভিন্ন ৰাজ্য আৰু বিশ্বৰ বহু বিভিন্ন ধৰণৰ দেশ ভ্ৰমণ কৰিব বিচাৰো।
কিয় ভাল পাওঁনো তই ভ্ৰমণ?
ভ্ৰমণে আমাক বহুত ধৰণৰ বস্তু দেখিবলৈ সহায় কৰে, জানিবলৈ সহায় কৰে, যেনে নতুন ঠাই নতুন সংস্কৃতি আৰু নতুন মানুহৰ বিষয়ে জানিবলৈ সুযোগ প্ৰদান কৰে আমাক।
এনেই জীৱনত সপোনৰ গুৰুত্বটো কি?
সপোনে আমাক আগবাঢ়ি যাবলৈ অনুপ্ৰেৰণা দিয়ে আৰু সপোন নাথাকিলে লক্ষ্যও নাথাকে আৰু যেতিয়া তোৰ লক্ষ্য নাথাকে তেতিয়া তই সফল হব নোৱাৰিবি। আৰু এই এইবাবে মই ভাবো মানে জীৱনত লক্ষ্য থকা বহুত প্ৰয়োজন আৰু লক্ষ্যয়ৰ লগতে এটা ভাল সপোন নিজকে ভাল মানুহ হিচাপে গঢ়ি তোলা বহুত প্ৰয়োজন।
বাকী কেতিয়াবা বিফলতা আহিলে কি কৰিবি বুলি ভাবো? মানে কি কৰিবি?
আহ আমি বহুত ক্ষেত্ৰত দেখিবলৈ পাওঁ যে, যেতিয়া মানুহে বিফলতাৰ সন্মুখীন হয় তেতিয়া মানুহবোৰে হতাশ হৈ যায়। কিন্তু মই হতাশ নহওঁ বিফলতাৰ পৰা শিক্ষা লৈ পুনৰ চেষ্টা কৰিম এই মোৰ আহা।
সুন্দৰ চিন্তা দেই তোৰ।
আহ সফল মানুহসকলেও বহুত বিফলতাৰ সন্মুখীন হয়। নহয় জানো? আহ কিন্তু তেওঁলোকক তেওঁলোকে হাৰ মানিব নালাগে আৰু হাৰ নামানি যিবোৰ শিক্ষা তেওঁলোকে গ্ৰহণ কৰিব পাৰে, যিমান শিক্ষা গ্ৰহণ কৰিব পাৰে, সিমান শিক্ষা গ্ৰহণ কৰি আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে।
বাকী এনে তই ভৱিষ্যতে নিজকে কেনেদৰে চাব বিচাৰ বিচাৰিবি?
মোৰ কি?
ভৱিষ্যতে তই মানে নিজকে কেনেকৈ চাব বিচাৰিবি
আহ ভৱিষ্যতে মই নিজকে এজন মানে এজনী আত্মবি বিশ্বাসী আৰু সফল আৰু সমাজৰ বাবে উপকাৰী ব্যক্তি হিচাপে নিজকে চাব বিচাৰিম আৰু মই ভাবো যে মই এই পথটিত যোৱাৰ বাবে অতিকৈ আগ্ৰহী আৰু মই সফলতা পাম বুলি মই ভাবো
সপোন পূৰণৰ আটাইতকৈ ডাঙৰ বাধা কি
মোৰ মতে ভয় অৱহেলা আৰু আত্মবিশ্বাসৰ অভাৱ এই তিনিটা বস্তু যদি এজন মানুহৰ ভিতৰত নাথাকে তেনেহলে তেওঁ নিজকে বহুত কম বুলি ভাবিব আনতকৈ গতিকে এই তিনিটা বস্তু টো এজন মানুহৰ জীৱনত অতিকৈ প্ৰয়োজনীয় বস্তু
বাকী সেই বাধাবোৰ কেনেকৈ তই মানে হেৰি কৰিব পাৰিবি আৰু
অ অ ৰ মানে নিয়মীয়াকৈ আমি যদি পৰিশ্ৰম কৰোঁ আৰু নিজৰ ওপৰত যদি বিশ্বাস ৰাখোঁ আৰু ভাল চিন্তাাধাৰণা যদি ৰাখোঁ তেনেহ'লে যোনবোৰ বাধা আছে সেইবোৰ আমি অতি সহজেৰে অতিক্ৰম কৰিব পাৰিম
বাকী তোৰ কথাষাৰ শুনি একে বহুতেই বেছি ভাল লাগিল দেই তোৰ মানে সপোনবোৰ বহুতেই ডাঙৰ আৰু একদম লক্ষ্য ডাঙৰ হয় মানে বহুতেই বেছি ডাঙৰ বাকী আশা কৰোঁ তোৰ সকলো সপোন মানে পূৰা হওক
উম ধন্যবাদ
ঠিক আছে তেন্তে আকৌ লগ পাম
অ দে হ'ব দে
উম উম